হয়। শুনিছা?
হয় হয় শুনা পাইছো।
অঁ কি কৰি আছা?
এনে আছিলো অলপমান বহি পিনে তুমি কি কৰিছা।
অঁ অঁ মইও ঘৰতে আছো ৰবা, তোমাক মানে আজি ফোন কৰিলেোও এটা বিষয়। ওপৰত অকমান আমি আলোচনা কৰো। আহ বিষয়টো হৈছে মানে। নেতৃত্বৰ গুণ, এজন মানে ব্যক্তিৰ মাজত কেনেক' ধৰণৰ নেতৃত্বত গুণ থাকিব পাৰে বা, কেনেদৰে আগবাঢ়ি যাব পাৰে। সেই তাৰ বিষয়ে অকমান আলোচনা কৰো বুলি ভাবিছো।
নিশ্চয়, মানে বহুত ভাল বিষয়টাই তুমি বাছি লৈছা দিয়াচোন। মানে যিহেতু নেতৃত্ব গুণ সকলো এজন ব্যক্তিৰ মাজত থকাটো বহুতে দৰকাৰী। ঠিক আছে বাৰু কোৱাচোন।
আহ, তোমাক যদি প্ৰথমে সুধো নেতৃত্বৰ গুণ বুলিলে কি বুজা তুমি।
অ, নেতৃত্ব গুণ হৈছে মানে এজন ব্যক্তিৰ অ এনে এটা। ক্ষমতা, যাৰ দ্বাৰা মানে তেওঁ আন লোকক সঠিক ভাৱে আহ সঠিক পথত। সঠিক পথ দেখুৱাই দিব পাৰে, বা সঠিক পথত কেনেদৰে আগবঢ় আগবাঢ়ি যাব পাৰে। তাৰ পৰামৰ্শ দিব পাৰে, আৰু লক্ষ্ পূৰণৰ বাবে তেওঁলোকক অনুপ্ৰাণিত। কৰিব পাৰে এই যিটো গুণ সকলোকে। মানে আগুৱাই লৈ যোৱাৰ যিটো গুণ আছে সেই গুণটোয়ে হ'ল নেতৃত্বৰ। গুণ বুলি মই ভাবোঁ।
হয় হয়, খুব সুন্দৰ ভাল লাগিল তোমাৰ। আহ, খুব সুন্দৰকৈ কলা সহজ ভাৱে। আমাৰ এই নেতৃত্ব গুণটো, হয় হয়। মই ক'ব গ'লে আমাৰ এই নেতৃত্ব গুণ সেইটোোৱেই তোমাৰ কথাটোত বাৰু মই একমত। এজন ব্যক্তিয়ে মানে বা, এজন ছাত্ৰ বা ছাত্ৰীয়ে। তেওঁৰ লগতে কেনেদৰে বা দহজন বা বিশ জন লোকক। নেতৃত্ব দি, বা আগুৱাই লৈ গৈ। কোনো এটা কাৰ্য বা কৰ্মত কৃতকাৰ্যতা অৰ্জন কৰাকে মই মান।
হয় শুনিছানে?
তুমি সেইবুলি কোৱা নে।
আহ কি ক'লা আৰু এবাৰ কবা নেকি, মই তোমাৰ মানে কথাখিনি অহা নাছিলে।
অ অ, মানে মই কৈছো যে আমাৰ যিটোৱে নেতৃত্ব দিয়া গুণ। এই গুণটো মানে অ। আমাৰ বিদ্যালয় মহাবিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই মানে আমাৰ ঘৰলৈ উঠে। তুমি ভাবানে?
হয় হয় নিশ্চয় একেবাৰে সঁচা কথা কৈছা আ যিতটো মানে নেত হয় মানে আমাৰ যিটো নেতৃত্ব গুণ সেই নেতৃত্ব গুণটো আমি। সৰু কালৰ পৰা বা আমি বিদ্যয়ালয়ত থকাৰ পৰাই গঢ় লৈ উঠে বুলি যে কৈছা। এইটো একেবাৰে কথা কাৰণ আমি যেতিয়া বিদ্যালয়ত বা বিদ্যালয়ত থাকো তেতিয়া আমি যিকোনো অনুষ্ঠানতে হওক য'ত আমি অংশগ্ৰহণ কৰোঁ বা যিকোনো খেল ধেমালি হওক য'ত অংশগ্ৰহণ কৰো তাতে অ মানে যেনেকে ধৰা যেনেকে মই এটা উদাহৰণি দিওঁ যেনেকে এটা খেল আছে তটো হ'ল কাবাডী সেই কাবাডীত যেতিয়া আমি একেলগে দলীয় ভাৱে খেলো তেতিয়া তাতে এজন মানে নেতৃত্ব কৰা ব্যক্তিৰ প্ৰয়োজন হয় যিয়ে সেই গোটেই দলটোক ভাল হয় দলপতিয়ে যোনে সেই দ দলটোক ভালদৰে নেতৃত্ব কৰি আগুৱাই লৈ যাব। যোনে সেই দলটোক মানে কেনেদৰে জিকিব লাগে সকলোবোৰ যিখিনি পৰামৰ্শ আছে সেই গোটেই খিনি দি মানে দিহা পৰামৰ্শ দি আগবঢ়াই লৈ যায়।
হয়।
সেই সময়তে মানে সেই বিদ্যালয়ত থকা সময়তে যিহেতু খেল ধেমালি বোৰ আমাৰ আৰম্ভ হয়। সেই সময়ৰ পৰাই এনেকা। এ নেতৃত্ব গুণটো মানে আমাৰ মাজত বিকাশ হয় বুলি মই ভাবো।
হয় হয় খুব সুন্দৰ, তুমি খুব সুন্দৰকৈ কলা। তাৰ লগতে ধৰা বিভিন্ন অনুষ্ঠান বা পূজা এনেকুৱা, সৰস্বতী পূজা এনেকুৱা আদি কৰি মানে এ একাংশ ছাত্ৰ -ছাত্ৰীক মানে একোটাকৈ দায়িত্ব দিয়া হয়। যে, তোমালোকে এনেকুৱা, খাদ্য বিভাগ, তোমালোক আহ মানে সম্পাদন বিভাগ, এনেকুৱা বিভিন্ন ধৰণৰ দায়িত্ব - থাকেটো। সেই দায়িত্ববোৰ যেতিয়া মানে স- তো ছাত্ৰীসকলক সেই তেতিয়াই দিয়া হয়, তেতিয়া মানে তেওঁলোকৰ মানে এক মানে মানসিক বিকাশ, ঘটে। যে, আমি এই দায়িত্ব পাইছোঁ, গতিকে আমি সুচাৰুৰূপে কেনেদৰে আমি এতিয়া কামটো চলাই লৈ যাওঁ, মানে অনুষ্ঠানটো সাফল্য মণ্ডিত কৰিব পাৰি। সেনেকুৱা ধৰণৰ মানে এক মানসিকতা তেওঁলোকৰ সেই তেতিয়াতে গঢ় লৈ উঠে। যিটো মানে খুব এটা
হয় হয়, একেবাৰে সুন্দৰ এ ক - হয় এইটো, কাৰণ নেতৃত্ব কেৱল আদেশ দিয়াই নহয় মানে বৰঞ্চ দায়িত্ব- গ্ৰহণ কৰা হওক বা দলক একেলগে কেনেদৰে আগুৱাই লৈ যাব লাগে সেই সেই মানে গুণ খিনি যিজন এজন, মাজত থাকে, সেই গুণটোকে আমি নেতৃত্ব গুণ বুলি ক'ব পাৰো। আৰু এজন ভাল ন- তাই যদি সদায় নিজৰ দলৰ সদস্যসকলক সন্মান দিয়ে বা তেওঁলোকৰ মতামত শুনিবলৈ, চেষ্টা কৰে। তেতিয়া সেই নেতাজনৰ মাজতে সেই ভাল নেতৃত্ব গুণটো দেখা পোৱা যায়। যেনেকৈ আমাৰ গোটেই দেশখন পৰিচালনা কৰাৰ বাবে, যিজন আমাৰ নেতা আছে, সেই নেতাজনৰ মাজত যদি আমি ন - গুণ দেখা নাপালো হয়, তেনেহলেতো আমি তে তেখেতক ভোট দি পিনে আমি আহ - তেখেতক গ্ৰহণ নকৰিলো হয়। তেওঁলোকৰ তেওঁৰ মাজত নিশ্চয় কিবা এটা আমি গুণ দেখা পাইছিলোটো। এ যাৰ বাবে তেওঁলোকক মানে আহ বা জিকা - শিকাইছিলো, ভোট ভোট দিছিলো বা তেওঁলোকৰ আহ হৈ- পিনে আমি মাত মাতিছিলো।
হয় হয় হয় হয় একেবাৰে ঠিক - কথাকে কৈছা। এই তুমি মানে নিৰ্বাচনৰ এতিয়া সেই কথা কওঁতে মোৰ ঘপ- পকৈ মনত পৰিল, যেতিয়া মই মানে মহাবিদ্যালয়ত মানে গৈছিলোঁ প্ৰথম মই মানে ৰাজনীতি প্ৰথম দেখা পাইছিলোঁ, দেখা তাতে কি - ম ম মান মান ম ম নেতৃত্ব দি যাতে মই মোৰ মহাবিদ্য়ালয়খন বা মোৰ আহ বন্ধু বৰ্গৰ স- সকলক যেন আগবঢ়াই লৈ যাব পাৰো, সমস্যাসমূহ সমাধান কৰিব পাৰো। ঠিক তেনেকৈ মোৰ মানে ভাৱ হৈছিল। ঠিক তেনেকৈ মই মানে নিৰ্বাচনো মই খেলিছিলোঁ। খেলি লৈ মই সাধাৰণ সম্পাদকত জয়যুক্ত হৈ মই মোক জয়যুক্ত কৰিছিল। তাৰপাছত মই মানে বিভিন্ন ধৰণৰ বিদ্যালয়ৰ হকে যিসমূহ মানে সম- ধ খ পৰিষ্কাৰ খোৱা পানী বা খেল -ধেমালী, সা -সামগ্ৰী পৰা, যিসমূহ মানে ছাত্ৰ ছাত্ৰীৰ মাজত সমস্যা আছিল বা মহাবিদালয়খনক মে সুন্দৰ- বৰ্ধনৰ বাবে যিসমূহ কাম আছিল, সেই কামসমূহ মানে মই কৰাৰ বাবে মই যি মে- চষ্টা কৰিছিলোঁ। এই ক্ষেত্ৰত মানে মই এক বেলেগ মানে সুখ শান্তি মই লাভ কৰিব- মানে লাভ কৰিছিলোঁ। সেই গতিকে মই ভাবিম মানে সেই সময়খিনি মানে খুব- খুব মানে এক মানে নেতৃত্বৰ বিকাশৰ এক সময় বুলি মই নিজৰ মানে - ক'ব বিচাৰিম। তুমি একমত হয়নে এই ক্ষেত্ৰত?
একেবাৰে একমত। যিহেতু মানে নেতৃত্ব গুণৰ সহায়ত অ এখন সংগঠন - হওক বা বিদ্যালয় হওক বা সমাজ হওক বা দেশে নহওক কিয়, আহ সি মানে সঠিক ভাৱে পৰিচালিত হব পাৰে। আৰু এজন নেতাহে আমাৰ সমস্যাৰ মানে সমাধান কৰি উন্নয়নৰ উপৰত প্ৰসাৰিত কৰিব পাৰে। যদি আহ তুমি যেনেকে কলা, তুমি অ তোমাৰ তোমাৰ নিৰ্বাচনত মানে সাধাৰণ সম্পাদকৰ পথত, অ পথ পথটো তোমাৰ নিৰ্বাচন হৈছিলে। যদি তোমাৰ মাজত সেই যিটো গুণটো নাথাকিলে হয় তেতিয়া কোনেও তোমাক নে সেই নেতা হিচাপে বা সাধাৰণ সম্পাদিক হিচাপে বাছনি নকৰিলে হয় আ তোমাৰ মাজত নি সেই নেতৃত্ব গুণতটো দেখা পাইছিল যাৰ বাবে আহ তেওঁলোকে তোমাক সাধাৰণ মানে সাধাৰণ সম্পাদক হিচাপে বাচি লৈছিলে আৰু তুমিও সেই অ নেত নেতৃত্ব কৰাৰ বাবে আগবঢ়াই আহিছে আগবাঢ়ি আহিছিলা বা তোমাৰ মাজতো সেই যিটো উৎসা বা যিটো তা হস্তিত্ব তটো দেখা পোৱা গৈছিলে যাৰ বাবে তম তোমাৰ বাছনি কৰা হৈছিলে আৰু এ মই ভাবো যে এইটো এটা বহুতে ভাল আহ তুমি মানে দায়িত্ব সা হাতত লৈছিলা যিহেতু আজিকালি আজিক আজিকালিৰ যুগত আজিকালিৰ সময়ত সকলোৰে মাজত এই নেতৃত্ব গুণতো থকাটো বহুতে দৰকাৰী বো ম বুলি মই ভাবো কাৰণ আহ যিত আমি আমাৰ জীৱনৰ পথত আগবাঢ়ি যাবলৈ হলে তেতিয়া আমি আমাৰ জীৱনৰ পথত আমি নিজে নিজৰ জীৱনটোক নেত মানে নেতৃত্ব কৰিব লাগিব আমি নিজে জীৱন আমি আমি সকলোৱে নিজৰ নিজৰ জীৱনৰ একো একোজন নেতা বুলি মই ভাবো কাৰণ আমি যদি আমাৰ জীৱনটো নিজ যে নেতৃত্ব নকৰো তেনেহলে আমাৰ জীৱনতটো কোনেও মানে নেতৃত্ব কৰি আমাৰ জীৱনটো আগুৱাই লৈ নাযায় আমি আমি আমিয়ে আমাৰ জীৱনৰ নেতা হয় আমি আমিয়ে নিজক আমি নেতৃত্ব কৰি পিনে আমাৰ জীৱনতটো আগ বা আগুৱাই লৈ যাব লাগিব বা আগুৱাই লৈ যাব লাগিব আমি আমাৰ ভাল বটো চিন্তা কৰিব লাগিব কাৰণ আজিকালি আহ যুগটো যিটো যুগ আজিকালিৰ যুগত মানুহে আহ কাকো ভালদৰে দিহা পৰামৰ্শ দিবলৈ মানে আগবাঢ়ি নাহে বা তেওঁলোক ভ হয় ভাল সকলোৰে ভালতো নিবিচাৰে হয় নিশ্চয় আৰু তেওঁলোক মানে যিবিলাক এ তেওঁওলোকে কিছুমানে পৰামৰ্শ দিলেও এ কিছুমানে ভাল পৰামৰ্শও দিয়ে বা কিছুমানে বেয়া পৰামৰ্শও দিয়ে আহ সেই আজিকালি বিশ্বাস কৰিব নোৱাৰি যে কোনজন মানুহ কেনেকুৱা সেইবাবে মই ভাবো যে সকলো এজন অ মানে সকলো মানুহৰে মাজত এই এজন নেতাৰ গুণ বা নেতৃত্বৰ গুণটো থাকি থকাতটো বহুতে উচিত মানে
হয় হয় খুব সুন্দৰ ভাল তুমি মানে কথা এটা ক'লে যে আমি সকলোৱে একো একোজন মানে নিজৰ মাজত এজন নেতা হ'ব লাগে যাতে আমি মানে অ উচিত বিচাৰটো আমি নিজেই বিবেচনা কৰিব পাৰোঁ যে কোনটো ভাল বা কোনটো বেয়া কোনটো কৰিলে আমাৰ মাৰ ভাল হ'ব বা বেয়া হ'ব সেই বিচাৰ বিবেচনা কৰা মানে ক্ষমতাটো আমাৰ এই নেতৃত্ব গুণৰ পৰাও মানে খেলিছিলো তেতিয়া সেই সময় মানে মোৰ মানে বহু খিনি মোৰ নিজৰ ক্ষেত্ৰতো মানে এ মানে আ বিকাশ হৈছিলে বিকাশ হৈছিলে হয় মানে যে মোৰ কথনশৈলীয়ে হওক বা মোৰ আচাৰ ব্যৱহাৰেেই হওক বা ছাত্ৰ ছাত্ৰীৰ মাজত মানে যি বাৰ্তালাপৰ সংযোগ বা তেওঁলোকৰ দিহা সমস্যাসমূহ শুনাৰ মানে ধৈৰ্য সেনেকুৱা ধৰণৰ মানে বিভিন্ন গুণ মোৰ মানে বিকাশ হৈছিল যিটো মই মানে খুব এ নিজকে মই মানে এ মানে আ গৌৰৱ অনুভৱ কৰো আৰু যে মই এতিয়া সেই সময় তেনেকৈ মানে কাম কৰা মই সুযোগ লাভ কৰিছিলো গতিকে মই ভাবোঁ মানে আমি সকলোৱে একো একোজন ভাল নেতা হোৱাৰ মানে যিসমূহ গুণ সেই গুণসমূহ আমি গঢ়ি তোলা উচিত নহয়নে বাৰু
নিশ্চয় নিশ্চয় একেবাৰে সঁচা কথা কৈছা দেই তাকে মই ভাবো যে মানে এজন দক্ষ নেতাই আমাৰ সমাজত ঐক্য শান্তি সহযোগিতা আৰু উন্নয়ন উন্ন খনৰ বহু খিনিয়ে মানে পদ অ মানে সৃষ্টি কৰি তোলে আৰু তেওঁ সমাজৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো মানুহক একক একত্ৰিত কৰি আহ ৰাখি দিয়াচোন। সেইবাবে মই ভাবো যে এক একোখন এখন সমাজৰে হওক বা এখন দেশৰে হওক একো একোজন নেতা তাৰ বহুতে দৰকাৰ।
ঠিকেই ঠিকেই। তেতিয়াহে মানে আমাৰ দেশখন বা সমাজখন মানে এক গতিত বা সুচাৰুৰূপে আগবাঢ়ি যাব সঠিক দিশত উ তেতিয়াহ'লে তোমাৰ লগত আজি এই বিষয়টো মানে এনেকুৱা এটা বিষয় আমি আজি লৈছো যিটো মানে এই ইমান সময়খিনিত মানে কেতিয়াও মানে শেষ নহয় বা কৈ শেষ কৰিব নোৱাৰি। গতিকে আমি পিছত আৰু সময় সুবিধা পালে ভালকৈ আলোচনা কৰিম আজি ইমানতে সামৰোঁ।
হয় নিশ্চয় নিশ্চয় ঠিক আছে। হয় ধন্যবাদ।